হয় এতিয়া আমাৰ টপিকটো হ'ব আপুনাৰ খাদ্য বস্তু খোৱা বস্তু আমাৰ
হয়, হয় এইবোৰ।
এতিয়া খাদ্য বস্তু কি কি খায় বেছি ভাল লাগে? ভেজ কোনটো বেছি প্ৰিফাৰ কৰা তুমি?
মোৰ ভেজে হয় মই শাক - পাচলি আদি খাই বেছি ভাল পাওঁ আৰু।
শাক - পাচলি খাই কিনে।
হয়।
আৰু নন বেছি ভে ভেজ ভাল পোৱা খাই কিনে।
হয়, নন ভেজটো মই বেছি প্ৰিফাৰ নকৰো বাৰু।
নাই মোৰ নহয় দেই, মোৰ কিন্তু ভে নন ভেজটো বেছি ভাল লাগে। মানে শাক - পাচলিতকৈ বেছি মাছে, মঙহে এইবিলাক বেছি ভাল লাগে মোৰ।
অ, নাই এনে অথচ মই খাও মাছ মাছটো খাও বাৰু। কিন্তু মোৰ মাংসটো বেছি ভাল নাপাওঁ আৰু।
বেছি ভাল নোপোৱা কাৰণ কিবা নে এনে?
এনেই আৰু মানে এ বহুত ৰিজেন থাকে না বহুতৰ কিবা
কিন্তু বহুতৰ ব বহুতৰ বহুত বেলেগ বেলেগ ৰিজান থা ৰিজন থাকে, উম বহুতো থাকে এইবিলাক।
হয়।
এ মোৰ, কি মোৰ ত তাতে মানে চব্জি দিছিল ন শাক - পাচলি বহুত বেয়াকে আৰু ৰান্ধিছিল মানে। ব মানে বহুতে বনাই মানে একদম খাওঁতে একো টেষ্ট ট্ৰেষ্টলেছ তাতে মানে চব্জি খাই খাই মানে এতিয়া উপায় নাছিল তাত। তাকে খাব লাগিছিলে আমাৰ তাতে খাই মানে এনেকুৱা হৈছে মোৰ এতিয়া চব্জি ভালেই নালাগে একবাৰে। একেবাৰে ভাল নালাগে।
অ'।
তাৰ, তাৰমতেও ভাল নাপাওঁ চব্জিবিলাক, মানে মাছ-মাংসই ভাল লাগে।
আচ্ছা, মানে, মোৰ হ'ল মই নিজে মানে শাক-পাচলিখিনি হেৰি কৰোঁ, মই প্লানটিং কৰোঁ আৰু শাক-পাচলিৰ, সেনেকুৱা ধৰা, নিজে
অ', অ', বুজিছোঁ, বুজিছোঁ, মানে নিজে, মানে সেইবিলাক খেতি কৰি কিনে নিজে, নিজৰ খেতিৰ মানে, নিজে কৰা
হয়, নিজৰ খেতিৰ, সেইকাৰণে মানে হেৰিটো ভাল লাগে আৰু, খেতি-বাতি কৰি ভাল লাগে, এনেকুৱা
অ', অ', যিহেতু নিজে কষ্ট কৰি কেনে, সেইবিলাক মানে, হেৰি কৰা, তাৰমানে বেছি ভাল লাগে, খাই কিনে
হয়। আৰু, কিন্তু, মই আকৌ কেতিয়াবা, ফাষ্ট-ফুড খাই বহুত ভাল পাওঁ।
ফাষ্ট-ফুড, ফাষ্ট-ফুড কি কি?
হয়, আ, চিঙৰা, কচুৰী আদিবোৰ আৰু
এই, এইবিলাকতো ফাষ্ট-ফুডত নাহে চাগে না? ফাষ্ট-ফুডত আহে মানে, লাইক, নৰ্মলি আমি যিটো ফাষ্ট-ফুড বোলো, তেতিয়াহে লাইক পিজ্জা, বাৰ্গাৰ, এগৰোল, চাওমিন এইবিলাক, যোনবিলাক ষ্ট্ৰিট-ফুড, ষ্ট্ৰিটত পোৱা, পোৱা যায় মেইনলি
হয়। কিন্তু, মই বেছি ঘৰৰ খোৱাটো ভাল পাওঁ আৰু মায়ে যোনটো ৰান্ধে
মায়ে ৰান্ধে যোনবিলাক, মানে মোৰ এই ঘৰৰ বাহিৰা খানাতকে ঘৰতে বেছি ভাল লাগে।
ঘৰৰটো বেছি
তোমাৰ, মোৰ
মোৰ ঘৰৰ ভাল লাগে, কিন্তু বাহিৰা খানাও ভাল লাগে। মানে কি হয় জানা, এটা এইজৰ পিছত মানে কি হৈ যায়, যে লাইক, থাৰ্টি বা থাৰ্টি ফাইভৰ পিছত, বাহিৰা অল অলপ কিবা খাবা খাবা লগতে গেছ-চেছ, এচিডিটি এইবিলাক, মানে পাৰিলে ডক্ত ডক্তৰে কৈ দিব যে তুমি নাখাবাই ইমান বাহিৰা বস্তু, চ', ভাব তাৰ কাৰণে মই, মই ভাবো যে ভাই পিছত যদি খাব নোৱাৰিম, এতিয়াই খাই লওঁ ভালকে। তাৰ কাৰণে মই খাওঁ মানে, আৰু খাই ভালো লাগে
নাই, খাওঁ, মইও খাওঁ, মই ইমান বাচি নাখাওঁ আৰু ইমান বাচাৰ চিষ্টেম নাই।
সেইটো এক প্ৰকাৰ ভালেই বাৰু।
তুমি, তুমি বেছি কি খাই ভাল পোৱা? ধৰা হেৰিত, ননভেজত
ননভেজত, বেছিকৈ যদি মানে একদম, মষ্ট লাইকলি বুলি ক'ব গ'লে, মাছ চবচে ফাৰ্ষ্টত
অ', মইও, তুমি কি মাছ খাই বেছি ভাল পোৱা?
কি মাছ? মানে শিঙি মাছ
যেনে মোৰ ইচা মাছ- ইচা মাছটো মোৰ ফেভৰেট।
ঈছা- ইছা ইয়েচ ইছা মাছকে চিঙৰি মাছ বুলি কোৱা হয় আৰু
অ',
নামাছ
সেইটো কিন্তু বঢ়িয়া লাগে হে খাই।
সেইটো টেষ্টটোৱে বেলেগ একদম টেষ্ট বেলেগ সোৱাদটোয়ে বেলেগ। এ তাৰ নিচিনা বস্তু নাই আৰু।
নায়ে ক'ব গ'লে সঁচাই নায়ে।
তাৰ নিচিনা টেষ্টি বস্তুৱে নাই নন ভেজ বস্তু নাইয়ে মানে সেইটোই ফেভৰেট ইয়া
উম, হম, হয়। আৰু কিবা ডাঙৰ মাছত বা কিবা
ডাঙৰ মাছত-ডাঙৰ মাছত কি মানে আছ ভালেকেইটাই আছে মানে কিছুমান নামে- নামে নাজানো। মান নাম জানো লাইক দেউতাই লৈ আহে খাৰ খাওঁ দেউতাক সোধো বা দেউতাক কি মাছ খাই ভাল লাগিছি ত'দেউতাই কয় নামতটো কয় মানে পাহৰি যাও নাম চাম মই। ইমান মনত নাথাকিল যেনেকৈ ইলিচ হৈ গ'ল বা গ্লাছ কাপ গ্লাছ কাপ খাব পাৰি এইটো মানে ৰেগুলাৰ খাই খাই থাকো নে ৰেগুলাৰ হৈয়ে থাকে মানে ভাল লাগে কিন্তু ইমানো মানে হেৰি নাই কিন্তু কিছুমান মাছ আছে মানে দেউতাই মাজে - মাজে লৈ আহে বহুত মজা লাগে খাই কিনে। নাম নাজানো মানে মই।
আৰু মাংসত বেছি কি ভাল পোৱা?
মাংস - মাংসত মোৰ মানে সচাই কওঁ মই ত ' মাংসত মই ভাল লাগে লোকেলটো লোকেল মুৰ্গী।
অহ,
চিকেন - চিকেন লোকেল টো কিন্তু ব্ৰইলাৰ টো নহয় মানে ফাৰ্মত নহয়।
হয়- হয়। লোকেলটো বাৰু ভালেই সেইটো হেল্থৰ কাৰণেও ভাল।
হেল্থৰ কাৰনেওঁ ভাল আৰু যেতিয়া মানে বনাই না ভালকে কুক কৰি কেনে জ্বলা চলা দি এতিয়া বনাই সেইটো মোৰ বেষ্ট লাগে তাৰ পিছত সে এইবিলাক মটন-চটন যিজি আহে মটন হ'ল বা পৰ্ক হ'ল বোলে তাৰ পিছত কিন্তু সঁচা পাৰ্চনেলি মোক চবচে বেছি ভাল লাগে লোকেল মুৰ্গীটো। মানে কি জানা বইলাৰতো মানে বেছি খাবলে ইচ্ছা নাযায়। আৰু মাটন মানে এনেকুৱা হয় চাৰি-পাঁচ পিচ খোৱাৰ পিছত পেতটো ভৰি যায় মানে কি লোকেলটো মানে যিমান দিবি খাইয়ে থাকিম মই। গৰম মটন গ থাকে অ, তাতে সেইটোৱে অলপ খালে পেত চেট ভৰি যায়। বহুত টেষ্ট হয় এনে কোৱা নহয় টেষ্ট নহয় বুলি টেষ্ট বহুত মজা লাগে। লোকেলটো মানে চেমে মই পোৰা ভা-ভালকে ভাত গজি বনোৱা যায়। মজা টেষ্ট আহে কিন্তু সেইটোৱে সেইটোতো যিমান দিবি সিমান খাব পাৰিম মই। খায়ে থাকিম মই। মোৰ প্ৰব্লেমে নাই।
আৰু যেনে
আৰু এনে কি এ ভাল পোৱা বেছিকে?
বেছিকে চব যিয়ে মা যিয়ে বনাই ঘৰ বা ঘৰত হ'লে বাহিৰতে। যদি ভালকৈ বনাই যি বনাব তাতাই ভাল লাগে। চিম্পল কে দালি ভাত আৰু যে আলু সেইটো হয় দালি ভাত সেইটো মোৰ ভাল লাগে খাই কেনে চিম্পলো ভালকে। আৰু মানে নন ভেজত যদি ভালকৈ মানে বেছি মানে হেভি হেভি আইটেম মানে সেইটো ভাল লাগে।
তাৰপিছত পনীৰ, পানীৰ পনিৰতটো আজিকালি ভাল নালাগে খাই কিনে আগতে ভাল লাগিছিল এতিয়া আজিকালি পনীৰ চনীৰ খাই ভাল নালগে কিবা আগৰ নিচিনা
পনীৰ বাৰু মই বেছি ভাল নাপাওঁ আৰু এতিয়া।
মানে আগতে ভাল লাগিছিল খাই কেনে, আগতে পনিৰ চৱাবিন চব খাই ভাল লাগিছিল। কিন্তু এতিয়া মানে ইমান ভাল নালাগে মানে খাই কেনে তাৰে তা
অ'।
তুমি কচোন তোমাৰ লাইক ভেজত কি কি ভাল লাগে ভেজত?
ভেজত মই বাৰু চয়াবিনটো খাওঁ কাৰণ চয়াবিনটো মোৰ ফেভৰেট হয়।
চয়াবিন ফেভৰেট মানে একটা মোৰো ফেভকেট আছিল কিন্তু এতিয়া নহয়।
অ', চয়াবিন আৰু মচুৰ দালি। মচুৰ ডালিটো মোৰ অ' পুৰা প্ৰিয় একদম।
ফেভেৰেত।
অ', সেইটো সেইটো প্ৰতি সাজতে নহ'লেও মোৰ সপ্তাহত পাঁচ দিন মচুৰ দালিয়ে হয়।
খাই ভাল লাগে।
অ', আৰু শাক পাচলিত মই চব শাকে খাওঁ।
দেখা নাইে শাক পাচলি মই শাক যিমান আছে মই ময়ো চব শাক খাওঁ। শাকত যিমান আছে চব খাওঁ ঢেঁকী শাকৰ পৰা আদি কৰি মূলা শাক লাও শাক গোটেইখিনিয়ি। কিন্তু চব্জিত লাইক যেনেকে তোমাৰ লাও, পটল, জিকা এই মানে চাল কোমোৰা এইবিলাকে ভাল নালাগে মোৰ খাই কাৰণে। চব্জিত মানে কি-কিছুমান বস্তু মই নাখাওঁ। এই শাকত মই চব খাওঁ মানে শাক যিমান আছে। স্পেচিয়েলি তোমাৰ লাও শাকত। লাও শাকত তুমি মানে দালি চালি দি পেলে মুগ দালি দি যেতিয়া বনাই।
অ', লাও শাকটো বাৰু বহুত বেছি ভাল।
ভাল লাগে ন, খাই কেনে এইচ।
নে, লাও শাকটো বঢ়িয়া লাগে একদম।
তাৰপিছত তোমাৰ কেনেক কেনেকৈ?
লাও শাকটো মানে সিজাই কেনে সানি।
সি নাই নাই সেনকৈ খাই পোৱা নাই মই।
এ-এবাৰ খাই চাবচোন বঢ়িয়া লাগে একদম।
সিজাই কেনে ন।
অ তুমি একদম ক'ব গৈয়ে পুঢ়িয়া তোমাৰ মুখত মানে সোৱাদটো লাগিয়ে থাকিব এনেকুৱা।
ত ট্ৰাই কৰিব লাগিব একবাৰ, ট্ৰাই কৰিম তেনেহ'লে একবাৰ এই টো। টেষ্টি বস্তুৰ কাৰণে মই অলোৱেজ ৰেডি। এই পিছত আৰু হে হ কি কৈছিল ঢেকীয়া শাক যে ঢেঁকী শাক ঢেঁকী শাকত কণী ভাঙি কেনে দি, কণী ভাঙি কেনে দি কিনে যে বনাই
সেইটো বঢ়িয়া লাগে।
মানে আধা মানে যদি এক মানে এক কাঁহি ভাত ভাত, ক চোন কোৱা কোৱা?
এতিয়া
ঢেকীয়া শাকৰ আৰু মাছৰ কণী এইটো বেষ্ট কম্বিনেশ্যন অ অ। মানে তাকে যদি এক কাঁহী যদি ভাত থাকে না এইটো বস্তু থাকিলে মানে আধা কাঁহী ভাতটো এইটোতে খাই দিম মানে।
মোৰো এনেকুৱাই ছেম কেচ মইও বিৰাট ভাল পাওঁ।
ধুনীয়া লাগে খাই কেনে। এইবিলাক বস্তু কাৰণে খাই বেছি ভাল লাগে, সঁচা। খাম ৰ খাব লাগে বহুত দিন ধৰি খোৱা নাই এইবিলাক। মাছৰ কণী ঢেঁকী শাক ইচ
আৰু কিবা তোমাৰ যদি নন ভেজত কিবা যদি ভাল, তুমি ভাল পোৱা। মানে মোক যদি হেৰি কৰিব খুজিছা মানে অ মোক প্ৰিফাৰ কৰা মানে মই জানো। ভাল পাওঁ আৰু খাই কেনে।
উম এনেকৈ এনেকুৱা জানা মানে এটা নতুন ৰেচিপি আমি মানে কেইটামান মানে ৰুমত থাকোতো আমি ৰুমত থাকোতে আমি তিনিজন বন্ধু আমি একো খোৱা লোৱা বনাওঁতো। চৰাই ভাত ট্ৰাই কৰোঁ, আমি এনেই কি কৰোঁ জানা? ত ফাৰ্ষ্ট ৰুটিটো বনাও ৰুটি বনাই কেনে মানে ঘি যে ঘি দি ৰুতিটো বনাই লওঁ, বনাই কেনে আমি হাফ কেজি বা চাৰিশ গ্ৰাম এনকে অনলি বনলেছ চিকেন থাকে, বনলেছ চিকেন ত চিকেনত ঠাইত তুমি যি যি খোজা পৰ্ক খোজা মটন এটো মটন ভালকে নহয় বুলি কিন্তু পৰ্কো চাগে ভালকে নহয় চিকনত বেছি ভালকৈ হয় হ বনলেছটোত। আনিবা আনি কেনে সেইটো তুমি কি বুলি একদম সৰু সৰু পিচ পিচ কৰি একদম মানে একদম ঝুৰা ঝুৰা বুলি কৈ যে এক ঝুৰা